হেল্ল'।
কি খবৰ তোমাৰ?
ভাল, তোমাৰ কি খবৰ?
ঠিকে থঠাকে আছো বাৰু
অ, কি কৰি চাবিছে অ, মই খালো দিয়া তুমি কি কৰি চাবিছে
অ, মই মানে এতিয়া বহি আছো অকমান দেৰি আগতে অকমান ফুৰিবলৈ গৈছিলো তো ৰাতিপুৱ আমি ওলাই গৈছিলো, অলপমান এতিয়া আহি পাইছো আহি অলপমান ৰেষ্ট কৰি আছিলো আমি মানে তোমাৰ সেই হাতীচিলা মানে গৈছিলো। লগৰবোৰৰ কাৰণে লগতে আমি মানে ৰাতিপুৱা তোমাৰ এ মন্দিৰতো গৈছো তাতে শিলা মন্দিৰ চিনি
অ-অ চিনি পাও গৈ পাইছো এবাৰ
আচ্ছা তাতে আমি মানে ৰাতিপুৱাই আমি মোৰ বাইদেউ আৰু মই আৰু মোৰ দুজনী লগৰ আছিলে সিহঁতৰ লগত গৈছিলো তাতে ৰাতিপুৱা মানে আজি দৰ্শন কৰিম বুলি গ'লো আৰুা কাৰণ আমাৰ আমাচী মেলা আছিল তো আমি তাতে যাব নাপালোঁ ন' সেইকাৰণে মানে ভাবিলো আমি তাতে নহ'লে ইাতে যাওঁ বুলি কৈ কি নি ৰাতিপুৱা আমি গুচি গ'লো তাতে তাতে গৈছো পূজা চূজা কৰি কিি ত আহি পাইছো আহোতে অল সেইকাৰণেতি আহিি অলপমান ৰেষ্ট কৰি আহছো
আহ কেনেকুৱা লাগিল পিছে গৈ কিনে কেনেকুৱা লাগিল গৈ কিনে তোমাৰ তাতে
ভালে লাগিছে কাৰণ মন্দিৰ খুলো নিশ্চয়কে ভালে লাগিব ন ভগৱানৰ আশীৰ্বাদে লবৈ যাওঁ আমিতো হয় হয়
মানে মই মানে এই গৰমটোৰ কথা সুধিছো ৰবা মানে তাতে গৰমটো কেনেকুৱা মানে ঠিকে থঠাকে আছিল ন সেইটোৱে আৰু
বাৰু গৰম কাৰণ আমাৰ গুৱাহাটী এৰিয়াাত বহুত গৰম হৈ আছে ন তাতে আমি আজি গ'লো ৰাতিপুৱা ৰাতিপুৱা ইমান লগা নাছিলে কাৰণ তেতিয়া পূজা চূজা কৰিলোঁ পূজা চজা কৰাৰ পিছত মানে আমি তাৰ পৰা যেতিয়া ওলাই আহিছো আৰু তেতিয়া মানে আমি গাড়ী পোৱা নাছিলো ৰাস্তাত আমি আৰু প্ৰাইভেট নিৰ গড়তটো লৈ যোৱা নাই ন আমি মানে ট্ৰেভেলাৰ গো ন তে আমি গাড়ী পোৱা নাছিলো তে গাড়ীৰ কাৰণে ৰুখোতে ৰৰুখোতে মানে। পূৰা ৰ'দ পৰি আছিলে গৰমো বেছি সেইকাৰণে ভাগৰি পৰি গৈছে সেইকাৰণে আগোতে এতিয়া মানে আাৰ দেৰিও হৈ গৈছে আমাৰ এইকাৰণে আহতিয়া আহ কিনি মানে লাটো ভালে লাগিছে আৰুাৰ এনেকুৱো কিনো বেয়া লাগে আমাৰ নো
অ হয় হয় মন্দিৰত গ'লেতো বেয়া নালাগে দিয়াচোন এনে আৰু নিজৰ গাড়ী নাথাকিলেও সেইটোোৱে দিগদাৰ হৈ যায় নিজৰ গাড়ী নথ থাকিলে গাড়ীৰ কাৰণে ৰখি থাকা আৰু ময়ো তোমাৰ। এবাৰ গৈছিল এবাৰ দুবাৰ গৈছো ন তাতে ত' মানে গম পাও আৰু তাতে অলপমান গাড়ী পাবলে অলপমান দিগদাৰ হৈ যায় গাড়ী কম মানে তাতে তাৰ কাৰণে অসুবিধা হয় কিন্তু এনে অৱশ্যে তোমাৰ হাতীচিলা মন্দিৰ টো সেইখিনি ঠাণ্ডা হয় দিয়াচোন নদীৰ পৰা বতাহে থাকে কাৰণে হয়নে অ হয় হয় ঠিকেই কৈছা মইো কৰবাই ফুৰিবলৈ যাও বুলি ভাবি আছো ৰবা লগৰবোৰৰ লগত কথা পাতিলো তে ভাবি আছো কৰবালৈ এয়া গৰভাংগা হা
ক'ত যাব বুলি ভাবিছা
এয়া তোমাৰ গড়ভাংগা ফৰেষ্টখন চিনি পোৱা নে বৈশিষ্ট্যৰ ফালে যে আছে বৈশিষ্ট মন্দিৰৰ সিফালে যে আছে।
অ মই শুনিছো কিন্তু গৈ পোৱা নাই এতিয়ালৈকে
হয় হয় তাতে যাম বুলি ভাবিছো ৰবা
অ আচ্ছা কেতিয়া যাব বুলি ভাবিছা
চ ৰ'বা অহাকালি পৰহি মানলৈ যাওঁ তাৰমানে আমি কেইবাদিনো আগতো গৈছিলোঁ এটা গ্ৰুপৰ লগত ত মানে সেইকাৰণে আকৌ যাবলৈ মন গৈছে তাৰমানানে তোমাৰ সেইটো তোমাৰ জংঘল হয় ন ফৰেষ্ট হয় তো মানে তোমাৰ ধুনীয়া ঠাণ্ডা পৰি থাকে জানা তুমি যদি তাতে যোৱা তোমাৰ। গ ন আমি গৈ এাঙৰ পৰ লগত গৈছিলো জানা এশ দেৰশ মান মানুহমিক। গৈছিলো তেনেকে তাতে গৈ কিনে ইমান ভাল লাগিছিল। এ তোমাৰ আমি চেকিং কৰিছিলোঁ ন। তোমাৰ এনেকে আমি খোজকাঢ়ি খোজকাঢ়ি গৈছিলো আমি খোজকাঢ়ি খোজকাঢ়ি। কাৰী তোমাৰ ধৰি লোৱা। তেৰ কিলোমিটাৰ মান আমি খোজকাঢ়িছো জানা আমি তেনে গৈছিলো ত' তাতে আমি মানে এটা ৱাটাৰ ফললৈকে গৈছিলো লাষ্ট তাতে গ'লো মানে গৰমৰ দিন আছিলে ত' মানে আমাক সেইকাৰণে আমি সেনেকে গ্ৰুপগিলা তাতে গ'লো। ইমান ভাল লাগিছে ৱাটাৰ ফলটোত গৈ কিনে মানে পুৰা ঠাণ্ডা ঠাণ্ডা বতাহ আহিছে মই দেখিছা নে ইয়াতে ইমান গৰম সেইকাৰণে মানে গৈ কেনে ভাল লাগিলে। বহুত ভাল লাগিছে গ্ৰুপটোৰ লগত যাই কিনে আমি। আমি জানো আমি বহুত ৰাতিপুৱা গৈছিলো। আমি তোমাৰ সেয়া কি কয় আঠটা মানত আমি। বশিষ্টৰ পৰা ট্ৰেকিঙৰ কাৰণে গৰ্ভাংগাত গৈছো আৰু আমি ঘৰৰ পৰা ছয়টা বজাতে গৈছো
আচ্ছা ইমান ৰাতিপুৱা ওলাইছে মানে ৰাতিপুৱা ওলাইছে মানে।
অ বহুত ৰাতিপুৱা গৈছো তাৰমানে ৰাতিপুৱা গৈ কিনে। সোনকালে তাতে গৈও পাব লাগিব ন সেইকাৰণে আমি বহুত ৰাতি। যাব লগা হৈছে আৰু দিয়াচোন। এতিয়া গৰম দিন কাৰণে এইটো ছয়টা বজাতো ইমান ৰাতিপুৱা যেন অনুভৱো হোৱা নাই।
হয়।
বজাতো ৰ'দ ওলাইে যায় আজিকালি ত' মানে আমাৰ তেনেকুৱা আমি। আমি জানা আমি তোমাৰ উম'। এঘাৰজনমান গৈছিলো, আমি মোৰ কলেজৰে হয়। তাৰে কেইজনমান মোৰ ছিনিয়ৰ আছিলে কেইজনমান মোৰ জুনিয়ৰ আৰু কেইজনমান মোৰ ক্লাছমেট আছিলে ত' আমি ইমান কেইজন মানুহ গৈছিলো আৰু তাৰ বাহিৰে বাকী চব অচিনাকি আছিলে কিন্তু জানা আমাৰ অনুভৱেই হোৱা নাই যে আমি অচিনাকি মানুহৰ লগত গৈছো তাতে। মানে চবেই মানে ইমান ধুনীয়াকে মানে। কিবা এটা হ'লেই মানে হেল্প কৰিছে, কথা পাতিছে, অনুভৱেই হোৱা নাই যে অচিনাকি মানুহৰ লগত গৈছো। এনেকুৱা জাগাবোৰতো যাই কিনে ভাল লাগে তেতিয়া হয় ন'। আমি তেনেকে তাৰপিছত আমি ৰাতিপুৱা গৈ কিনে আমি খোজকাাঢ়িছোঁ প্ৰথমে প্ৰথমে আমি গৈ কিনে য চবেই এককলগ হৈছোঁ আমাক চবকে এটা টি চাৰ্ট দিছে জানা মানে চবৰে একে ধৰণৰ টি চাৰ্ট দিছে তাৰপিছত সেইটো পিন্ধি কিনে আমি ৱাৰ্ম আপ হৈছো চবেই অলপমান। এক্চাইজ কৰিছো তাৰ পিছত আমি চবে খোজু খোজকাাঢ়ি, খোজকাঢ়ি গলো, তাৰপিছত মানে যোনে আমাক লৈ গৈছিলে। যোনটো এটা তোমাৰ এজেঞ্চিৰ পৰা লৈ গৈছিলে ন'। তো তেখেতসকলে আমাক ব্ৰেকফাষ্ট কৰালে তাৰপিছত তাৰপিছত আমি খোজকাঢ়ি খোজকাঢ়ি গৈছি লো তাৰে পিছত খোজকাঢ়ি খোজকাঢ়ি এনেকে যোৱাৰ পিছত প্ৰথমতে আমি এটা এই যোনটো তোমাৰ অ' বৈশিষ্ট মন্দিৰৰ যোনটো ঝৰ্ণাটো হয় ন'। ত' আমি ফাৰ্ষ্ট যে সেইটো পাৰ কৰিছো মানে। বৈশিষ্ঠ মন্দিৰৰ পৰাতো ঝৰ্ণাটো পাৰ কৰিছোৱেই কিন্তু আকৌ মানে জংঘলটো আছিলে। পাৰ কৰিছো তাতে পাৰ কৰিবৰ কাৰণেও জানো সেয়া নাছিলে। তোমাৰ ব্ৰিজ নাছিলে আমি শিলৰ ওপৰে ওপৰেহে খোজ কঢ়ি এনেকে পাৰ কৰিছো।
আচ্ছা আচ্ছা।
ত' আমি কৰিলোঁ নহয় তাৰে পিছত তাতে গৈ কিনে। তোমাৰ প্ৰথমতে বহুত দেৰি খোজ কঢ়িছো তোমাৰ এক দেৰ ঘন্ট মান। খোজ কঢ়াৰ পিছত আমি এটা তোমাৰ মন্দিৰ পাইছোঁ। তাতে তোমাৰ শিৱলিংগ আছে তোমাৰ দুখ মানে ডাঙৰ ডাঙৰ শিলৰ মাজত আছিলে শিৱলিংগটো। ত মানে তাতে গৈ কিনে আমি দৰ্শন কৰিলো। তাৰপিছত সেৱা চেৱা কৰিি কিনে আমি আকৌ আগবাঢ়িছোঁ তাৰপিছত তেনেকৈ গৈ গৈ গৈ গৈ তাৰপিছত মানে তোমাৰ আমি খোজকাঢ়াৰ দুই আঢ় ঘণ্টা পিছত তোমাৰ মানে জংঘল আৰম্ভ হৈ গৈছে। তাৰ মাজে মাজে তোমাৰ এটা সৰু চাই ৰাস্তা যাৰ পৰা আমি এজন দুজনকে আগ আগুৱাই যাব পাৰোঁ। আৰু বাকীখিনি জংঘল মাজে মাজো এনেকুৱও হৈছে আমি মাজে মাজে তোমাৰ পাহাৰ বগোৱাৰ নিচিনা হৈছে মাজে মাজে পাহাৰ নমাৰ নিচিনা হৈছে মইতো মাজে মাজে এটা দুোটা যা পৰিবও ওলাইছিলোঁ জানা পিছল খাই কিনে মানে নিয়ৰ পৰি কিনে তোমাৰ নিয়ৰৰ নিয়ৰ নহয় নিয়ৰৰ নিচিনা পৰি কিনে ভিজা ভিজা হৈছিলে। তোমাৰ সেই পাতবোৰ এই বাঁহৰ পাতবোৰ। তাৰ কাৰণে বাঁহৰ পাতবোৰতো পিছল হৈ যায় ন পানী চানী পৰি থাকিলে ত পিছল খাওঁ। ছিলো তথাপি তেনেকেই গলো আৰু তাৰ পিছত গৈ কিনে তাত। তা আমি যেতিয়া ফাইনেলি ঝৰ্ণাটো পাইছো আমি চবেই তাতে ধুনীয়াকে গা পা ধুই পুৰা এনজয় কৰিছোঁ চবেই, তাতে আমি বহুত সময় থাকিলোঁ তেনেকে।
তে মানে গা পা ধুইছা ৰাতি?
অ পুৰা গা ধুইছো একেবাৰে চবেই জুবুুৰীয়াই জুবুৰিাই এটা আনটোক জুবুৰীয়াইছো। ত নিজে জুবুৰিয়াই কিনে পুৰা গা ধুইছো পুৰা এনজয় কৰিছোঁ তেনেকে। বহুত ভাল লাগিছে। গৈ কিনে আৰু পানীটোঅ ইমান ধুনীয়া ঠাণ্ডা পানী ন। বহুত ভাল লাগিছে আৰু, আৰু তুমি যেতিয়া তুমি মানে তুমি কি হয় প্ৰথম ঝৰ্ণাটো যেতিয়া পাবা তাতেও তুমি গা ধুব পাৰা আৰু তুমি শিল বগাই কিনে ওপৰত উঠি কিনেও ঝৰ্ণাটোৰ ওপৰলৈকেও যাব পাৰা। ত আমি শিল বগাই কিনে ওপৰলৈকে গৈছিলো গৈ কিনে মানে আমি তাতে পুৰা এনজয় কৰিছো চবেকে ল। তাৰ পিছত গা পা ধোৱা হোৱাৰ পিছত আৰু যোনে আমাক লৈ গৈছিলে তালে সিহঁতে মাতিলে আমাক চবক এতিয়া আমি আহিলো তাৰ পিছত আমাৰ চবৰে মাজত ৰছী টান টানি হৈছিলে জানা তাত। ইমান জমনি হৈছে ৰচী টানা টানিত তোমাৰ এনে টানোতে টানোতে বালি আছিলে গোটেইখিনি ত এনেকে ৰচি কোনো কোনোবা এটা টিম টানুতে টানুতে একেবাৰে পৰি যায় পানীত পৰি যায় বালিত পৰি যায় ইমান মানে আমি বহুত এনজয় কৰিছো আৰু।
অ আচ্ছা মানে এক্সট্ৰা কাপোৰো লৈ গৈছিলে আৰু ন?
অ হয় হয় এক্সট্ৰা কপোৰটো লৈ যাব লাগিব দিয়াচোন, নহলে ভিজা কাপোৰ পিন্ধি আহিলে গা চা বেয়া লাগিব পাৰে ন, গা বেমাৰ পৰি যাব পাৰোঁ। তাই মানে এক্সট্ৰা কাপোৰ লৈ গৈছিলোঁ।
এয়া তুমি তুমি কোৱা কাৰণে এ মোক মানে হেৰি জোগাটো আৌ যাব কাৰণে বহতন গৈ আছে এতিয়া
অ' নিশ্চয়-নিশ্চয় চেষ্টা কৰিবা পাৰা যাই কিনে তুমিও তোমাৰ লগবোৰক ধৰা ধৰি কিনে তাতেই যোৱা বহুত ভাল লাগে যাই কিনে বহুত ভাল লাগে। মই সেইকাৰণেতো মোৰো লগৰবোৰক কৈছো যে যাওঁ বোলে আৰু দুই এদিনৰ ভিততে ইমান গৰম পৰিছে। যাই আহো ন ভাল লাগিব তাতে অ' তাৰ পানী হা
অ', ফ্ৰেজ গিলাক লগত মিলি যাব পাৰা যায়।
হয় হয় হয় তুমি ফ্ৰেচৰ লগত গ'লে বহুত ভাল লাগিব যায় কিনে চাব পাৰা বহুত ভাল লাগে আৰু। আৰু পানীতটো ঠাণ্ডা ন তোমাৰ গা ধুই কিনে সেইকাৰণে আৰু বেছি ভাল লাগে। কিন্তু আহ এতিয়াতো চাগে পানী অলপমান কমিছে। এইটো তোমাৰ পানী তোমাৰ চবতকে বেছি যাই কিনে বাৰিষা কালত ভাল লাগিব জানা বাৰিষা কালত পানী বাঢ়িব ন তেতিয়া যাই কিনে বেছি ভাল লাগিব। কিন্তু দিয়াচোন এতিয়া যিহেতুকে গৰম আৰু এতিয় যাব লাগিব দিয়াচোন উপায়তো নাই।
হয় হয় যাম।
যায় চাবা অ, অ, দিয়া ঠিক আছে দিয়া দে বাকী আমি পিছলৈকে কেতিয়াবা কথা পাতিম। ঠিক আছে দিয়া হা থেংক ইউ দিয়া বাই বাই।